হেল্ল'। অ' শুনা পাইছে? হেল্ল'
হেল্ল'
অ শুনা পাইছানে?
অ, শুনিছো শুনিছো কোৱা।
অ কি কৰিছা? ছা।
সেয়া তোমাৰ ভাত পানী খালো। খাই বৈ এনেই অকমান বহি আছো চকীতে।
অ অ অ, ময়ো সেই তোমাৰ একেই ভাত। ভাত খাই জাছ উঠিছোঁ।
অ।
বাকী হেৰি নহয় খবৰ খাতি কোৱাচোন।
খবৰ খাতি আছোঁ আৰু। ভালেই।
অ অ অ।
তোমালোকৰ কেনেকুৱা?
তাকে আমাৰো ভালেই বাৰু। তাকে সি। গৰম কেনেকুৱা পৰিছে মই কৈছোঁ নহয়।
এ একদম আমাৰ ফালেও। বহুত গৰম।
তাকে তাকে, থাকিবই পৰা নাই গম পাইছা নাই। তোমাৰ এই। এ জাষ্ট তোমাৰ বৰষুণ আহি মেলি গৈছে। কিন্তু কিন্তু হ'লেও তোমাৰ গৰম কমাই নাই গম পা। ইছা নাই? ইনে এনে তোমাৰ আগ। আগতে, তোমাৰ সেই আগত। বৰষুণ দিলে।
হয় হয়, একদম বহুত ঠাণ্ডা এতিয়া কিন্তু মানে আমাৰ এই। ইফালে বতৰ এনেকুৱা ডাৱৰীয়া বতৰ। হ'লেও মানে গৰমত মানে। কাপোৰ পিন্ধিব পৰা নাই ইমানে।
সেইটোৱে সেইটোয়ে এতিয়া। আচলতে বহুত। বহুত বেছি গৰম হৈছে গম হৈছে গম পাইছা নাই আগতকৈ তোমাৰ আগতে। তোমাৰ সেই বৰষুণ দিলে কিমান। ঠাণ্ডা পৰি যায় গোটেই পৰিবেশটো ঠাণ্ডা হৈ পৰে কিন্তু তোমাৰ বৰ্তমান কি হৈছে গম পাইছা নাই। বৰ্তমান কি হৈছে গম পাইছানাই বৰ্তমান মানে তোমাৰ সেই গোলকীয় যি উত্তাপটো বৃদ্ধি হছে। তাৰ ফলত আচলতে আমাৰ সেই পৰিৱেশ। কৰ পৰিৱেশটো আচলতে হেৰি হৈছে গম পাইছা নাই পৰিৱেশটো মানে ভা। ষাম্য অৱস্থাটো হেৰাই গৈছে। আৰু তোমাৰ গোলকীয় উত্তাপ বৃদ্ধি। অ মানে তোমাৰ গোলকীয় উত্তাপ বিৃদ্ধিটো কেলে হৈছে গম পাইছে নে এই আমাৰ মানুহ মানুহ বিলাকৰ জখতে হৈছে মানে যদি আমি মেইন কথাটো চাওঁ। এনে মানুহৰ যিবিলাক আছ। আচলতে প্ৰকৃতি বিৰোধী কাৰ্যকলাপৰ গম পাইছানে। মানে সেই। প্ৰকৃতি আচলতে ধ্বংস কৰে বনাঞ্চল ধ্বংস কৰে তোমাৰ পৰিৱেশ পৰিৱেশ প্ৰদূষন কৰে সেই তেনেকুৱা ধৰণৰ কাৰণ বিলাকতে কি হয়। আমাৰ। সেই যি তোমাৰ। গোলকীও উত্তাপ। সেই গোলকীয় । তাততো আচলতে দিনক দিনে বৃদ্ধি।
বৃদ্ধি পাই আহিছে হয় সেইটো একদম।
হয়। তাকে তাক। তাকে তাকে কিন্তু সে এই। হয় হয়।
এতিয়া গৰমটোলে চাই মানে ধৰা।
হয়।
এতিয়া মানে ধৰা। যিহেতু প। কা মানে হেৰিয়ত গৰম হৈছে। ভৱিষ্যতে আমি এনে। মানে ঠিক নাই মানে জিয়াই থাকিব পাৰিম নে নোৱাৰিম যদি আমি ভাল। দৰে গছ গছনি ৰোপন নকৰো। বা নিজৰ পৰিৱেশটো নিজে বচাই নাৰাখো। আমাৰ ভৱিষ্যতে ইয়াতকেও আমি গৰম। পাব। দিয়া হ'ব।
হয় আচলতে আমাৰ এই দি গ গৰমতটো যদি আচলতে দিনক দিনে এনেকে বাঢ়ি গৈয়ে থাকে তেনেহ'লে আমাৰ মানৱ দ জীৱন নাচ আচলতে তোমাৰ বহুত বিপদ বিপদ হব পাৰে, মানে মানৱ জীৱনৰ কাৰণে বহুত বিপদ আহিব পাৰে। গতিকে সেই সেইকাৰণে আমি আচলতে সেই প্ৰকৃতি সমূহক আমি আচলতে ৰক্ষা কৰিবলৈ চেষ্টা কৰিব লাগে।
কৰিব লাগে হয়।
এতিয়া তোমাৰ সেই গোলকীয় উত্তাপ যে বৃদ্ধি যে হৈছে, ইয়াৰ ফলতটো তোমাৰ বহুত বিপদ হৈছে গম পাইছ নাই তোমাৰ ইয়াত মানে বহুত প্ৰভাৱ পৰিছে আমাৰ প্ৰকৃতিৰ ওপৰত। তোমাৰ এতিয়া তোমাৰ প্ৰথমতে যদি আমি চাও এই গোলকীয় উত্তাপ বৃদ্ধি হোৱাৰ ফলত তোমাৰ কি হৈছে, আমাৰ সেই সাগৰ পৃষ্ঠ, মানে সাগৰৰ যিসমূহ পানী, সাগৰৰ উচ্চতা, সেই উচ্চতাটো মানে দিনক দিনে বাঢ়ি আহিছে। যিহেতু,
বাঢ়ি আহিছে হয়।
হয় হয় আচলতে তাৰ কাৰণটো হৈছে বৰফৰ গলন।
গলন হয়।
অ যেতিয়া তোমাৰ গৰমটো উত্তাপটো যেতিয়া বৃদ্ধি হব তেতিয়াতো তোমাৰ নিশ্চয় বৰফখিনি তোমাৰ গলিবই।
গলিবই হয় নিশ্চয় গলিব।
অ বৰফ গলাৰ লগে লগে কি হব সেই বৰফ বিলাক আচলতে তোমাৰ পানীলৈ অ পৰিবৰ্তন হৈ যাব। বৰফৰ ডাঙৰ ডাঙৰ টুকুৰা টুকুৰা বিলাক কি হব তোমাৰ পানীলৈ পৰিৱৰ্তন যেতিয়া হব, তেতিয়া কি হ'ব। তোমাৰ সেই সমুদ্ৰ পৃষ্ঠ যি মানে উ উৎখান ঘটিব সমুদ্ৰ বিশ্বৰ উখান ঘটিব। মানে সমুদ্ৰ পৃষ্ঠৰ যি উচ্চতা, সেই উচ্চতা আচলতে মানে বাঢ়ি যাব। গম পাইছা নাই। গতিকে সেই তেনেকোৱা ধৰনৰ তোমাৰ সমস্যা হব, আৰু তোমাৰ যেতিয়া সমুদ্ৰ পৃষ্ঠৰ হেৰি বাঢ়িব তেতিয়া তোমাৰ অতমেটিকেলি তোমাৰ সেইটো পানী স্তৰ তো বাঢ়ি যাব। মানে পানী আচলতে অভাৰ হৈ যাব। সাগৰত পানী বেছি হৈ যাব। আৰু তোমাৰ সাগৰত যেতিয়া পানী বেছি হ'ব তেতিয়া তোমাৰ সেই সাগৰৰ কাষৰীয়া যিসমূহ অঞ্চল সেই সমূহৰ কাৰণে এটা ডাঙৰ বিপদৰ সৃষ্টি হব।
হয় হয় নিশ্চয় নিশ্চয়
হয়তো সেই সেই সেই কাৰণত তোমাৰ বৰফৰ গলনৰ কাৰণত গোলকীয় উত্তাপ বৃদ্ধিৰ ফলত হয়তো সেই তোমাৰ সাগৰৰ পাৰৰ যি সমূহ তোমাৰ অঞ্চল সেই অঞ্চলবোৰ অঞ্চলসমূহ তোমাৰ হয়তো সেই সাগৰৰ পানীত ডুবো খাই যাব পাৰে
দুব হৈ যায় হয় হয় নিশ্চয়
গতিকে সেইটো আচলতে এটা চাবলৈ গ'লে সেইটো বহুত ভয় লগা এটা ঘটনা হয় নহয় বাৰু
হয় হয় এইটো একদম ভয় লগা ঘটনা হয়
অ এইটো তোমাৰ গোলকীয় উত্তাপ উত্তাপ বৃদ্ধি আচলতে তোমাৰ এনেকুৱা ধৰণৰ তোমাৰ সাংঘাতিক সাংঘাতিক তোমাৰ কাৰণ ঘটাব পাৰে
হয়
অ আৰু আচ তে সেই গোলকীয় উত্তাপ বিলাক কাৰ কাৰণে ব আমাৰ মানুহৰ কাৰণেতো বৃদ্ধি হৈছে ন এতিয়া তুমি চোৱা আমি তোমাৰ গছবোৰ ইমানেই কাটিছো ইমানেই কাটিছো গছবিলাক ইমানেই ধ্বংস কৰিছো বনাঞ্চল ধ্বংস কৰিছো হয় নহয় কিন্তু তাৰ পৰিৱৰ্তে জানো আমি সেই সিমানখিনি গছ ৰুব পাৰিছো
নাই এইটো একদম মানে তুমি ঠিক কথা কৈছা
হয়
মানুহে যিটো ৰূপত মানে এতিয়া গছ গছনিসমূহ কাটিছে কিন্তু তাৰ পৰিৱৰ্তে তে এজোপা গছ ৰুবলৈ মানুহে মানে এলাহ
এলাহ এলাহ
এতিয়া মানুহে নিজৰ দৰকাৰ কাৰণে দহ বিশজোপা গছ কাটি ধ্বংস কৰি দিয়ে কিন্তু নিজ নিজৰ যে গছজোপা যে ৰুলে মানুহৰে লাভ হ'ব সেই ক্ষেত্ৰত কিন্তু মানুহে এলাহ কৰে এজোপা গছ ৰুবলৈ মানে মানুহে মানে এলাহত সেই গছজোপা মানে ৰুবলৈ নিবিচাৰে
হয় হয়
গতিকে
অ হেল্ল' হেল্ল'